অ', কি কৰি আছা?
এই মই অলপ পিঠা বনাই আছোঁ।
কি পিঠা?
এই ইতলি পিঠা।
অ', ইতলি পিঠা ভালে।
অ', গধূলিৰ
অ'। অ', কিনি খোৱাতকৈ গধূলি নাস্তা এইবিলাকে বনাই খোৱাই ভাল।
অ'। চাউলৰ গুৰি ৰাতিয়ে তিয়াই থৈছিলোঁ।
তাৰপিছত ৰাতিপুৱাই খুন্দিলোঁ, অকণমান চুজি দিছোঁ।
অ', অ', আৰু কি দিছা?
অকণ বেকিং পাউদাৰ দিছোঁ।
অ'।
তাত অকণমান নিমখ দিছোঁ, জালুকৰ গুড়ি অলপ দিছোঁ।
অ', ভালে লাগিব তেত তেতিয়া হ'লে আমি পামনে খাবৰ কাৰণে?
অ', অ', পাব।
অ' ফোনতে পঠাই ফোনত তে ফোনতে পঠাই দিবা, আমিতো দূৰে দূৰে দূৰে দূৰেতো আছো না অলপ। ফোনতে পঠাই দিবা আৰু আজিকালি। অনলাইনৰ অনলাইন অনলাইনৰ যুগ যিহেতু, অনলাইন কৰি পঠাই দিবা আৰু।
অ', হ'ব।
আহ, আজিকালি সেই অ'।
এই কিবা কিবি খাব ইছ ইচ্ছা যাই নহয়, কিন্তু বিস্কুট চিস্কুট দি কিমান চাহ খাব আৰু ভুজিয়া বিস্কুট টো মই একদম ভাল নাপাওঁ।
অ', সেইটো হয়, অনিষ্টও কৰে ভুজিয়া এইবিলাকখানে। অ' তাতে আৰু কি কি দিয়ে জ্বলা-চলা, মছলা-চচলা দিয়ে না এইবিলাকখান খালে অলপমান কিছুমান আহ, কিছুমানৰ হয়, কিছুমানে পাৰে খাব। কিছুমানে আৰু অলপমান বে
পাৰি সেইবিলাক আৰু ভাল নালাগে আৰু এনে ঘৰুৱা বস্তু বনালে অলপ ভাল লাগে।
অ', অ', এই
যিকোনো বস্তু ঘৰুৱা বস্তু বনালে
অ আৰু কি কি বনাব জানা
আৰু এনে জানো কিবা কিবি ইমানো মানে পাৰ্গত নহয় আৰু যেইখিনি পাৰো আৰু বনাই খোৱাওঁ আৰু ঘৰতে
তথাপিতো মই কিবা কিবি বনাবা বেছি মই নাজানো বনাবা তুমি অকণমান মোক ডিটেলছটো বনা শুনাই দিলে বা কেনেকে বনাব লাগে ক'লে হয়টো শিকিব পাৰিলো হয় নিকি তাৰমানে আজিকালি কিতাপত মোবাইলত চাই বনোৱাতকৈ মানুহে বনাই ক'লে বা বনাটো হেৰি হলে তেতিয়া ভাল লাগে আৰু আমাকো শিকাই দিবাচোন
অঁ সেইটো হয় এই ৰ'ল চ'ল চাওমিন টাওমিন বনাওঁ ৰলটো ৰলটোতো জানেই
অ অলপ জানো তথাপিতো অলপমান কৈ দিবা কিজানি অলপ কৰবা ম'ৰ ভুলে হৈ থাকে
অ এই ৰ'লৰ কাৰণে মানে ময়দা কিছুমানে ময়দা কিছুমানে আটা সেইটোৱে এইবিলাক মানে আন্দাজমতে ময়দাটো লয় মানে ভাল হয় আৰু আটা ময়দাটো ইমান খোৱা ভাল নহয় কিন্তু আটাটো খোৱা ভাল কিন্তু ময়দাটো অলপ বগা বগা হয় ভাল লাগে আৰু
অ অ অ কোমল কোমল হয় অলপ
কোমল কোমল হয়
অ অ তুমি বনাইয়ে আছা চাগে চিটিটোৰ আৱাজটো আহিছে এতিয়া অলমান মোবাইলত তুমি তাৰে ওচৰত তাৰে ওচৰতে আছা চাগে মোবাইলটো লৈ অ সেইকাৰণে ঠিকে আছে দিয়া অনলাইন কৰি দিলি দিবা
অ অ
অ হৈছে না নাই এতিয়া
মানে হৈছে অলপ আৰু অলপ বাকী আছে এতিয়া বনালে আৰু ধৰ গধূলি চাহৰ লগত খাব পাৰি আৰু এতিয়া বনাই থৈ দিলে
অ অ
বস্তু বনাই থৈ দিলে ধৰ চাহৰ লগত মানুহ আলহী আহিলেও দিব ভাল বা নিজেও খাব হল সেনেকৈ লাড্ডু চাড্ডু এনে বনাই থলে বা পিঠা তেল পিঠা
অ
বনাই থলে ভাল আৰু মান মানুহ আহিলে আলহী চিন্তা নাই আৰু
অ এই মইয়ে অলপ তেল তেল পিঠাটো অলমান বনালে মোৰ অলপ গণ্ডগোল হয়
অ অ
মানে কেনেকুৱা গণ্ডগোল মানে মই বনাব খুব ভালদৰে নাজানো
অ একো নহয় এইটো চেষ্টা কৰিব লাগে
নহয় চেষ্টা কৰি চেষ্টা কৰ চেষ্টাতো কৰিছোৱে উম কেতিয়াবা বনালে তাৰমানে মোৰ টাইট হয় কিছু ফুলি ফুলি নুঠে।
অ', অ', তাৰমানে এইটো বস্তু অলপ সময় মানে গুলিকিনে থৈ দিব লাগে। তেতিয়া হ'লে বস্তুটো নৰম হয়।
অ'।
সেইটোৰ কাৰণে। মানে লগে, লগে, লগে, লগে বনাই লগে, লগে মানে সেই কৰিব নালাগে, বনাব নালাগে আৰু লগে লগে গুলি কিনে।
গুলি থোৱাৰ
সময় নাই, এনে ধৰ পোন্ধৰ মিনিট বিশ মিনিট সময়ত হ'লে ভাল আৰু।
অ'।
বস্তুটো মানে সেইটো মানে নৰম হৈ যায় আৰু।
উম, উম, উম।
বেছি সময় থৈ দিলে
অ', মই তাৰমানে কেনেকুৱা কৰোঁ আ, মানে মই সময়টো তাৰ মানে নাৰাখোঁ। মই লগে, লগে মানে গুলি ল'লো গুলি লোৱাৰ পিছত তাৰমানে মই পাঁচ মিনিট পিছত মই তাৰমানে বনাব আৰম্ভ কৰিলোঁ। সেইকাৰণে নহয় নেকি মোৰ। সেইটোৱে নেকি সময়টো মই নলওঁ যে।
কো নহয় লগে, লগে বনালেহে একো নহয়, কিন্তু এই ধৰ এই গুড়াটো মিক্স কৰিব জানিব লাগিব সমান হেৰিত হ'ব লাগিব, ধৰ গোটটো
অ'।
দিব লাগিব, মানে পাতলো হ'ব নালাগিব বেচ্ তি মানে ভাৰি হ'ব নালাগিব আৰু। উম, তেনেকুৱাই আৰু ধৰ অকণমান চুজি ময়দা, আটা, এইখিনি অলপ মিক্স কৰি কিনে, অকব বেছি হ'ব নালাগিব আৰু।
অ', অ', অ', এ, মোৰ কিবা নিশ্চয় গণ্ডগোল হয়, হয়।
অ', অ', অ', অ', কিছুমানে মানে বেকিং চদা দেই এই কিবাতো দিয়ে, কিন্তু মই নিদিওঁ। মানে এইবিলাক দিলে আৰু বেছি মানে হয়, ফুলি উঠে। ভাল নালাগে।
কিবা এটা কমি আছে মোৰ, মই হয়ত্ তো গুলিব জানা নাই, নহয়তো বা কিবা এটা
মানে বেছি পাতল কৰিব নোৱাৰিব, বেছি মানে ডাঠ কৰিব নোৱাৰিব।
অ'। তুমি নাৰিকলৰ, নাৰিকলৰ পিঠ্ ঠা, তিলৰ পিঠা, এইবিলাকখন বনাব জানা না?
অ', জানোঁ।
অ', আৰু ইফালে লাডু চাডু চব লাড্ডুৱে বনাব জান না?
অ', জানোঁ। জানোঁ চুজি চুজিৰ লাডু জানোঁ, হা?
এটা কম এটা দেখোন তুমি কামেই কৰিবা, আজিকালি বিজনেচৰ যুগ যিহেতু এইবিলান তাৰমানে লাৰু পিঠা বিক্ৰী কৰা অৰ্ডাৰ ৰাখি তুমি দেখোন বিক্ৰী কৰিব পাৰিবা।
পাৰিল লেকিন কিন্তু ইমান ও আৰু খাচ নহয় নে ভাল নহয় নহয় যদি বেয়া হয়? ধৰ কাষ্টমাৰে অকনমান টো বেয়াকে ক'ব নহয়।
মানে বিকিবৰ কাৰণো ভাল হ'ব লাগিব না বস্তুতটো ভাল হ'ব লাগিব।
অ, ' সেইটো হয় কিন্তু প্ৰথমে তুমি জা
হৈ যায় কেতিয়াবা বেয়া হৈ যায়।
কেতিয়াবা তুমি ট্ৰাই কৰি চাব পাৰা যে মোৰ এইটো বস্তু আ মই বিক্ৰি কৰি অকণমান প্ৰডাকশ্যনটো অলপ আগবঢ়োৱাৰ তাৰ কাৰণে মই চেষ্টা কৰো। যদি কোনোবাই ভাল লাগে তোমাৰ নিশ্চয় ল'ব আৰু নললে তেতিয়াহ'লে বনাব নালাগে। যিটো ভাল।
ভাবিছোঁ ভাবিছোঁ অহ, 'ময়ো ভাবিছোঁ এনেকুৱা কৰিম বুলি?
অহ। বা লাড্ডু বনাই যদি ধুনীয়া হয় লাড্ডু বিলা সেইটোৰো কাম এটা। সেইটোও কৰিব পাৰি নাৰিকলৰ লাড্ডু যদি বনাই ভাল পোৱা। যদি ধুনীয়া হয়, সেইটোও কৰিব পাৰি। হয় মুঠতে আজিকালি কিবা এটা কৰিব পাৰি আৰু।
অ, পাৰি এইবিলাক বস্তুয়ে বেছিকে খায় মানুহে। বিস্কুট চিস্কুট কৰি এইবিলাক বস্তুৰ বিচাৰে।
অহ ঠিকেই।
তাৰপৰা বাহিৰা বস্তু বাহিৰা বস্তুত কৰি এইবিলাক বস্তু খোৱাও ভাল বেছি। মানে বেয়াও নহয় স্বাস্থ্যৰ পক্ষে।
অ। আৰু আমাৰ বিশেষকৈ তাৰ মানে অসমীয়া মানুহৰ মাঘৰ বিহুত টো আমি পিঠা পনা টো বনাবই লাগে ন।
আহ।
আৰু বহুত কিবা কিবি চুঙা পিঠা বা এই ধৰি লওক বা এই মাহ কৰে মাহ কৰে এইটো বনাব জানা না?
মাহ কৰেই তো মই নাজানো।
অ সেইটো হ'লে মই জানো সেইটো কেনে অ, 'সেইটো কেনেকুৱা মা কিনি আনিব লাগিব তুমি এক পোৱা আনা। আধা কেজি অনা সেইটো তোমাৰ ওপৰত কথা প্ৰথম তে মাহটো আনি ধুই লব লাগিব ধুই ধুনীয়াকে শুকাই লয় তাৰপিছত তাৰে লগত বুট- বুট দিব পাৰি আৰু এই মানে এই পাৰি বৰা চাউল দিব পাৰি উশাহ চাউল দিব পাৰি নাৰিকল দিব পাৰি কিচমিচ বাদাম এইবিলাক চব দিব পাৰি কিন্তু প্ৰথমতে মাহ কৰেটো ভাজি ল'ব লাগিব গোটেইখিনি বেলেগে বেলেগে ভাজিব লাগিব কাৰণ তাৰমানে সৰু বিলাক সোনকালে হ'ব ডাঙৰটো সোনকালে নহয় সেইকাৰণে তাৰমানে এই মাহটো আগতে ভাজিব লাগিব। সেইটো হোৱাৰ পিছত বুটটো এক্সট্ৰাকে ভাজিব লাগিব তাৰপিছত এ' আমাৰ পিঠা বনোৱা তিলৰ, নাৰিকলৰ পিঠা বনোৱা সেই চাউলটো- বেলেগকে ভাজিব মানে, প্ৰত্যেক বিধ বস্তুৱে মানে বেলেগে-বেলেগে ভাজি ল'ব লাগিব।
এইটো মাঘ বিহুত লাগে ন'।
অঁ', আমাৰ এইটো মাঘ বিহুত এইটো আমাৰ পৰম্পৰা এইটো আমি খাব লাগে। অঁ' কৈ যাম তুমি শুনিবা নাজানা যদি, আঁহ' তাৰপিছত- এইবিলাক একেলগে ভাজি লোৱাৰ পিছত তাৰে লগত তুমি তাৰ মানে- এ' কেঁচা খিচমিচটো কিনি আনি তা'তে দিলে সেইটোও ভাল লাগে, আৰু নাৰিকলৰ- যদি অকণমান দিব পাৰা তা'ত নাৰিকলটো অকণমান- ভাজি লৈ ভাল লগা কৰি সেইটো দিলেও বেছি সোৱাদ হ'ব। আৰু- তাৰেপিছত আৰু বাদামটো সৰু-সৰুকৈ কাটি সেইটো-সেইটো ভাজিব নালাগে। আজিকালিতো বাদামটো আৰু- এ' কি এ' কাজু বাদামটো তো আৰু সেইটো ভাজিব নালাগে না সেইটো এনেই দিলেও হয়। কিন্তু কোনোবা মানুহ আহিলে অলপমান কেলিপ্সটো দিলে কাজু বাদাম দুটামান দিলে ধুনীয়া দেখিলা। খাইও টেষ্টি লাগে। মানে সেইটো সেনেকুৱা ধৰণৰ বনাই। এইটো মানে কিহৰ কাৰণত খাই খাব লাগে মাহৰ-মাঘৰ বিহুত। এইটো এই যে উম' আমাৰ খেতিয়ক বিলাকখনে যে খেতি কৰে খেতি- কৰিলে এইবিলাক খন তাৰমানে গাৰ সেইটো খালে তাৰমানে আমাৰ গাৰ বিষ হয়। গা, খেতি কৰোতে গাৰ বিষ হয় না খেতিয়ক বিলাকখনৰ। এই খালে এইটো খালে তাৰমানে গাৰ বিষতো কমে। তাৰোপৰি তাৰ মানে কেতিয়াবা অঁ' কেতিয়াবা- মানুহক কেতিয়াবা খেতি-বাতি কৰিলে পোক-পতংগত কামুৰিলে অলপ বিষ বে- নাবোৰ কম হয় বুলি কয়। সেইকাৰণে- তাৰমানে এইটো তাৰমানে আমি মাঘ বিহুত এইটো খাব লাগে। তাৰপিছত আৰু বহাগ মাহতো আৰু এটা বস্তু খাব লাগে সেইটোও খেতিয়কৰ কাৰণে দৰকাৰ। এইটো হ'ল মাঘ বিহু, আৰু উম' বহাগ - বহাগ বিহুতটো হ'ল তাৰমানে এই যে লাউ পুল্লুলি পিঠা- সেই বস্তুটো তাৰমানে খেতিয়কৰ উপকাৰী। আমি ঘৰৰ মানুহ চব- অঁ' পানীলাউ, সেইটো-সেইটো তুমি জানা নেকি অঁ'। অঁ', এই সেইটো তাৰমানে- সেইটো তাৰমানে খেতিয়কৰ কাৰণে ভাল, তাৰমানে পানী প্ৰায় এইবিলা খানত জানো সেইবিলাখানে গছকি খেতি কৰে না' এ' খেতি কৰিলে তাৰমানে উম' কেতিয়াবাতো অকস্মাত কিবা সৰু পোক এটাইও কামুৰিব ল' পাৰে। এইটো বিষটো ন-নহয় বুলি কয় আৰু সোনকালতে, সেইটোৱে আৰু। আমাৰ অসমীয়া এইবিলাক খানে -
সেইটো বিধে-বিধে খাদ্য ওলাইছে মানে মাহ বিলাকত- মিলে-মিলে যেনে-অঁ' যেনেকৈ তেতিয়া খাব লাগে।
সেইটো মাহতো আমি কল-কলৰ ওচৰতে আহি যে কলৰ- পুলিটো যে আনো। অঁ', সেই বস্তুটো আমি বহাগৰ মাহতো খাওঁ না। কল কল-কলপচলা অঁ',।
অঁ'।
অঁ', সেইটোতো আমি বহাগৰ মাহত খাব লাগে, আমি সেইটো খোৱাটো আমাৰ অসমীয়া- সেইবিলাক খান আমাৰ পৰম্পৰা আমি খাবাই লাগিব তা'ত। অহ' খাবই লাগিব অ'। আৰু তুমি কি কি জানা, সেইটো কোৱা মইয়ো ক'লো তোক- নাজানা বিষয় বিলাক আমি এনেকে-